কি কৰিছে?
অহ, মই আপোনাৰ এই অলপ শুই আছিলো।
অহ-অহ।
হয়, খোৱা-বোৱা কৰিলোঁ কৰিলোঁ।
অহ, কিহে খালে, কিহে কৰিলে খোৱা-বোৱা?
আজি আপোনাৰ হেৰি আছিলে, আপোনাৰ এই-এই পাচলি শাক অকন বনালো। আপোনাৰ কবি এনেকে।
হয়-হয়-হয়।
উম।
অহ, তাকে এতিয়া আপোনাৰ হেৰি নহয়।
হয়।
এ শুবলেই ল'লেই নেকি?
শুবলে নাই লোৱা। অকণ এতিয়া ভাতকেইটা খায় আপোনাৰ লগে লগে নোশুও আৰু এতিয়া আপোনাৰ হেৰি কৰিম। টিভি অলপ চাম আৰু।
আচ্ছা-আচ্ছা। মই বোলো আপোনাৰ লগত মানে অকমান কথা পাতো বুলি ভাবিলোঁ মানে। এ কৈ আ যদি নাপাতো আৰু যদি আপুনি শুৱে।
নাই-নাই-নাই-নাই কথা নাই কথা নাই টিভিয়ে-টিভি চাম আৰু এতিয়া আপোনাৰ কি কৰিব আৰু এতিয়া আৰু। এ বেলেগ আৰু আজিকালিটো অ' টিভি চোৱাটো বহুতে কমায়ে দিছে আৰু। তথাপিও মানে হা টিভিটোকে চোৱা হয় আৰু অলপ অলপকে। আপুনি নে
টিভি বেছিকৈ চায়নে? মই আপোনাৰ টিভি চাইছিলো আগতে, কিন্তু মানে আ আমাৰ মানে টিভিটো বেয়া হ'ল মানে।
অ', বেয়া হ'ল মানে এই বুলি নকয় কেলে, আজিকালি টিভি চাব মন নাযায় বুলি
নহয়, নহয়, নহয়। সেইটোৱে কথাটো, অ' মানে, ইনডাইৰেক্টলি সেইটোকে কোৱা হৈছে, কিন্তু মানে ডাইৰেক্টলি কৈছো মানে টিভিটো বেয়া হ'ল, কিন্তু ইনডাইৰেক্টলি কৈছোঁ টিভিটো চাবলৈ মন নাই, সেইটো কাৰণে টিভিটো ভাল কৰা নাই আজিলৈকে। নহ'লে আজি বহুত দিন হ'ল, আজি বহুত দিন হ'ল টিভিটো বেয়া হৈ থকা, কিন্তু ভাল কৰা নাই মানে। আৰু কাৰো ইণ্টাৰেষ্টে নাই ঘৰত।
ইণ্টাৰেষ্ট ক'ত থাকিব আৰু, উম
কোনেও মানে ইণ্টাৰেষ্ট দেখুৱা নাই যে টিভিটো ভাল কৰিব লাগিছিল নহয় পৰি আছে সেইটো ঢাকি থৈ দিয়া, এই চাবলৈ হ'লে চব বস্তু মোবাইলতে চাই ন চবে
অ, আজিকালি সেইটো সুবিধা হৈ গ'ল আৰু।
উম, মায়ে হওক, দেউতাই হওক, ময়ে, মইতোতো গুৰুত্বয়ে নিদো। বাটো বা ভাইটিয়ে হওক, চবে মোবাইলতে চাব বিচাৰে এনেও আৰু মোবাইলৰ ইম্পৰটেন্ঞ্চটোও বেছি ন অলপ, যিমান যি হ'লেও সৰু ল'ৰা ছোৱালীৰ কাৰণে বা অ, ডাঙৰ মা আগৰ মানে, এতিয়া চিটুৱেশ্যনটো বেলেগ, ডাঙৰ মানুহেও চাব বিচাৰে অলপ-অলপ আজি কালি।
মানে কি, হয়। মানে, যেতিয়া আপোনাৰ ক কি কলে, কি কলে, আপুনি কিবা কৈছিলে মানে
মানে কৈছিলো আৰু হেৰি জোনবিলাক মানে টিভিৰ হেৰি বস্তু বিলাক অ' চব মোবাইলত পাই পোৱা যায় যে, অ সেইটো কাৰণে মানে অলপ কম ইউজ কৰা হয় আৰু।
হয়, হয়।
মানে হেৰি হৈ গ'ল আৰু আজিকালি, মানে এটা কথা দেই, মানে কি হ'ল আগতে যেনেকে টিভি বা জোনটো দূৰদৰ্শন আছিলে ন, মানে কি হৈছে হেইটো, হেইটো জোনটো আমাৰ এটা ফেমিলিৰ লগত জোনটো এটা অ, চিত আনিছিলে ন, কিন্তু এতিয়া মোবাইলে কিন্তু আনিব পৰা নাই আক', মোবাইলে আপোনাৰ কাজিয়াহে কৰাইছে ঘৰখনত!
এ মোবাইলে, এ টিভিটো হৈছিলে চবে মিলি পেলাই চোৱা
হয়
আৰু আপোনাৰ মোবাইলটো আছে মানে ইণ্ডিভিজুৱেলি চোৱা হয় ন এতিয়া মোবাইলটো আপুনি চাবলে অ', মোবাইলটোত আপুনি বহুত কাম কৰিব পাৰে! এতিয়া আপুনি মোবাইলটোত আপুনি কাৰোবাৰ লগত কথাও পাতি থাকিব পাৰে, আৰু এনেকুৱা নহয় যে কাৰোবাৰ লগত কথা পাতি আছে চবকে পাব্লিক কৰি থাকিব দই এইটো আপোনাৰ পাৰ্চনেল মেটাৰো হ'ব লাগে, কাৰোবাৰ লগত শ্বেয়াৰ কৰি আছে বা কিবা কৰি আছে! হ'ব পাৰে ন তেনেকুৱা কেনেকুৱা, ত' সেইটো কাৰণে মোবাইলটো আপোনি ইণ্ডিভিজুৱেলি মানে পাৰ্চনেলকে ৰখা হয় আৰু বস্তুটোত, এইটো পাব্লিক কৰিব নোৱাৰে চবৰ আগত! টি ভিতো হৈছে এটা পাব্লিক বস্তু, অ' টিভিটো হৈছে এটা পাব্লিক বস্তুটো, টিভিত আপোনাৰ মুভিজ হওক বা আ, কিবা হওক আ, অখন আগত দিনতটো আমি অসমীয়া চিনেমা চাই থাকোঁ খুব। উম, কাৰ্টুনে হওক বা কিবা কিবি নতু বহুত বস্তু ওলাই ন' আ, চাব পাৰে, একেলগতে চাব পাৰে একো প্ৰব্লেম নহয়। কিন্তু মোবাইলত মোবাইলটো মানে বেছি পাৰ্চনেল হৈ যায়, সেইটো কাৰণে মোবাইলটো লগত আ, লগত চাব নোৱাৰে।
হয়, হয়, ঠিকে কৈছ
এনে আপুনি, এনে আপুনি টিভিত কি কি চাই বাৰু?
টিপিত আপোনাৰ যদি চাই, আপোনাৰ এই জীৱ জন্তুবোৰ চাওঁ বেছিকে। আৰু হৈ গ'ল আপোনাৰ এন্টাৰটেনমেন্টৰ যদি কয়, সেইটোক' এন্টাৰটেনমেন্টতে পৰে। বা তথাপিও মানে কেতিয়াবা আপোনাৰ তে আ, ফিল্ম দুখনমান চাওঁ, বা চিৰিয়েল দুখনমান এনেকুৱা আপোনাৰ। তেনেকুৱা টাইপৰ আৰু চাই থাকো, চিৰিয়েলটা মানে আপোনাৰ হেৰি চিয়েলবোৰ আকৌ মানে আপোনাৰ এই যেনেকে হৈ গ'ল কিছুমান ধৰ্মীয় কিছুমান চিয়েল থাকে ন' আপোনাৰ।
ধৰ্মীয় চিৰিয়েল কেনেকুৱা বস্তু? অ', অ', মহাদেৱ অ'।
হয়, হয়, আপুনি কি ভাবিছিলে তেতিয়াহ'লে?
এ, মই ধৰ্মীয় চিৰিয়েল বুলি মানে মই আ, গেছ কৰিব পৰা নাছিলোঁ বস্তু কি হয়।
অ', অ', নাই নাই মই এইবিলাক নেচাওঁ দেই, এইবিলাক যে কিছুমান থাকে যে আপোনাৰ এনে আপোনাৰ যদি ক'ব যাওঁ অদৰকাৰী কিছুমান আ, এটা কাহিনী লৈ কিছুমান যে কা হেৰি বনাই যে আপোনাৰ, এই বস্তু টো মই ইমান ভাল নাপাওঁ মানে, কিয় নেজানো মই এইবিলাক টোটেলি চাব নোৱাৰোঁ।
এ, সেইবিলাকতো কোনে ভাল পাইনো, মইতো বহুত বেয়া পাওঁ। মই মানে য'ত বস্তুটোত লজিক নাথাকে বা অৰ্থ পদাৰ্থ নাইকিয়া বস্তুবোৰ চাই ভাল নাপাওঁ। এতিয়া সৰুতে কাৰ্টুন চাইছিলোঁ এইটো বেলেগ কথা। তাত আপোনাৰ লজিক আছেতো।
নে সেইটোত তাত লজিক আছে। তাত লজিক আছে, তাত যিখিনি কথা কয় সেই কথাখিনিৰ লজিক আছে, কিন্তু এইবিলাক যোনবিলাক আ, চিৰিয়েলবিলাক থাকে ন' তাত যোনটো অ', লজিক উলিয়াই সেই বস্তুটো মানে কোনো অৰ্থ নাইকিয়া লজিক এটা উলিয়াই মান
আল লজিকেল, উম।
উম, আনলজিকেল, এতিয়া এ
উম।
কি কম এতিয়া? মানে এ, আমি যোনবিলাক আ, হেৰি চাই থাকো আগতে এইবিলাক কি আছ নামবিলাক পাহৰি গ'লোনে, মই চিৰিয়েল বিলাক বহুত চাইছো মানে আগতে।
উম।
তাৰ লগতে ঘৰতে ঘৰৰ লগতে চিৰিয়েল বোৰ চাও, চাই থাকে দেখো সিহতি মানে কল সেইবো আ, কাজিয়া কৰি থাকিব এনেকে, বজ জাবৰ দুম তানানা দেৰে না।
মানে ডাইলগ ভাৰ মে যায়ে মিউজিক আজাই নেকি।
তাকে এটা ডায়লগ মাৰিব, মাৰি পেলাই দহটা মান মিউজিক মাৰিব, দুখ লগা মিউজিক মাৰিব, কিবা মাৰিব।
হয়।
এব সেইবোৰে কৰি কৰি মানে টাইম পাছ কৰে আৰু পাঁচ মিনিট হৈগ'লে এডভেটাইছ দিব আৰু।
উম।
তাপা এডভেটাইছ দিব বহুত টাইম দি পেলাই আকৌ খন কৰিব। তেনেকে চলি থাকে আৰু সেহেঁতি এনেই মানে অকমানি কাহিনী এটাকে মানে টানি টুনি দীঘল কৰি কৰি, বহুত দীঘল কৰি দিয়েগে।
উম। মানে একে খিনিকে মানে লগাই থাকিব আৰু চ বেছিকে আপোনাৰ কি হয় চিৰিয়েলৰ বোৰত ন' আপুনি যিবিলাক চিয়েলৰ কথা কৈছে ন' এইবিলাক চিয়েলত বেছিকে আপোনাৰ এই শাহু বোৱাৰীৰ কথা হৈ গ'ল ঘৰখন কিবা কৰা, সেইবিলাক বেছি ফ'কাচ কৰে আৰু সেইটো মানে চাব গ'লে এইবিলাকে ফেমিলি অ' এটাত বহুত বেয়াকে এফেক্ট কৰিব পাৰে আক'
উম, উম শিকিব ন' আজি ফেমিলিয়ে। উম অ' সেইটোয়ে আজি ফেমিলিয়ে আপোনাৰ তাৰ পৰা শিকিব ন' এনেও ভাল বস্তু বুলিয়ে ভাবিব ন' কিবা এটা কৰিছে আৰু ভাবিৰ পিছত যে ইহেঁতি কৰিব পাৰিছে আমিনো কিয় নোৱাৰিম? তেনেকে ভাবিব। কোনেনো বাধা দিব পাৰিব?
সেইটোৱে।
উম।
সেইবিলাক ক্ষেত্ৰত মানে
উম, তাতকে, তাতকে মই ভাবো সেইবিলাক চাইথকাতকে ধুনীয়াকে অ', কাৰ্টুনছ চালো কিবা মভিছ চালো হিন্দী মভিজ কিবা হে চাউথৰ মুভিজ বিলাক চাওঁ, নহ'লে অসমীয়া চি চিনিমা চাব পাৰে, আগতেতো আমি আপোনাৰ আঁ, নিউজ লাইভত দিয়ে ন' নিউজ হিচাপত দিছে ত' অঁ আমি যেতিয়া সৰু আছিলোঁ মানে, মই সৰু আছিলোঁ তেতিয়া আমাৰ গোটেই আমাৰ সেইডোখৰতে আমাৰ প্ৰথম টিভি আছে তে আমাৰ ঘৰতে, ত' গো তেই মানুহ মানে আমাৰ দেওবাৰে, শনিবাৰে আৰু দেওবাৰে মানে দিনৰ দুটা বজাত মানে অসমীয়া ফিল্ম দিয়ে সেইবিলাক যে আছিলে হিকে হিয়া দয়া নিয়া।
অঁ
মিছন অঁ মিঠা মিঠা লগনত আকৌ উজনিৰ দুজনী গাভৰু তেনেকে ধেৰ ফিলিম আছিলে।
হয়।
এ যতীন বৰা আহে বৰ্ষা ৰাণী বিষয়া মইতো যতীন বৰা আৰু বৰ্ষাৰাণী বিষয়া বুলি কলেটো মই একদম মানে পাগল হৈ যাওঁ আৰু ইহঁত দুটা আছে সে ফিলিমত। খন চাবই লাগিব, তেনেকুৱা হৈ যায় আৰু। উম অ' যেন অ' তেতিয়া টাইমত, এতিয়া এতিয়া এতিয়া ইমান হেৰি নহয় এ ইমান ক্ৰেজ নাই।
সঁচা কথা ক'ব গ'লে আছামিছ ইণ্ডাচ ফিল্ম ইণ্ডাষ্ট্ৰিত আজিকালি সেইয়ে নাইকীয়া হৈ থাকিলে। মানে কি হ'ল, আহ একো হেইয়ে নাই না না ভাল এখন মুভিচ মুভি আহে না কিবা আহে, একোৱে নাই মানে একেবাৰে গান এটাও নহা হৈ থাকিল আজিকালি ভাল। কে
উম, সেইটো ইণ্ডাষ্ট্ৰি মানে, এ এইটো কি কব এইটো ফ্লপ হৈ গৈছে আৰু গোটেইটো।
অ' ৱান হাণ্ড্ৰেড পাৰ্চেণ্ট ফ্লপ যদি কম্পেয়াৰ কৰে ন, মানে বেলেগ যদি আমাৰ ইয়াত ধেৰ আছে ন' টলিউড বলিউড পা ধৰি ইমান আছে আৰু। মই নাজানো বাৰু যিমানখিনি অকল একেইটাই বাৰু ফেমাচ বুলি ক'ব লাগিব ন' এইকেইটাই। এইটো ক্ষেত্ৰত চাব গ'লেতো বহুত ফ্লপ হৈ আছে। আৰু তেনেকে চাব গ'লে কিমান আছে বাৰু চাইনিজ পৰা ধৰি, হলিউডৰ পৰা ধৰি উৰিয়ান, কেডাৰ, কিমান আছে, বাকীখিনি কিমান আপগ্ৰেটেবল ন'।
উম, বাকীখিনি এতিয়া চব হয়, চাবলৈ গ'লে মানে, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বাহিৰে বাকী প্ৰতিটো ফিল্ম ইডাষ্ট বহুত ৰেপুটেচন হৈছে। আনকি আনকি আমি চবতকে এ, যোনবিলাক মানে কম্পেয়াৰ কৰিব পাৰোঁ আৰু। হিন্দী লগততো কম্পেয়াৰ কৰি লাভ নাই। চাউথৰ লগতো কম কৰি কৰি লাভ নাই। সিহঁতে বহুত বেছি আগত গুচি গ'ল, সেইবিলাক মুভিছ।
তাকেতো।
এতিয়া আমি, আমি মানে কম্পেয়াৰ কৰিবলগীয়া নাইয়ে মানে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিৰ লগত কাকো।
একোৱে নাই মানে, হেৰিলে যাম কম্পিটিশনলৈ যাবই নোৱাৰে মানে। গ'লো মানে তাৰ আগতে হেৰি হৈ যাব। মানে আনিবই নোৱাৰে, মানে যাব মানে নাম লিষ্টত আহিবই নোৱাৰে মানে এনেকুৱা চিটুৱেচন হৈ গ'ল আজি।
সেইটোৱে এলিজিবল নহয় মানে।
টোটেলি, হান্দ্ৰেত পাৰ্চেণ্ট, উ।
সেইটয়ে। ত' মানে উম, কি ক'ম আৰু, মই মানে কৈ আছিলোঁ কি সেই কথাখিনি হয় বাৰু আপুনি কৌৱাটো। মানে ম মই কৈ আছিলোঁ হেৰি মানে দুটা দু-দিনৰ মানে দুটা বজাত মানে ফিল্মবিলাক দিয়েতো অসমীয়াত।
হয়।
অ' তেতিয়া মানে কি কৰো আমি আহ, গোটেই মানুহ আমাৰ ঘৰত মানে দম হৈ থাকে তেতিয়া মানে আমি ৱেট কৰি থাকোঁ আৰু মুভি কেইটা বজাত দিব, দুটা বজাৰ পা দিব আৰু দুটা বজালৈকে তেতিয়া আমি পোৰা ৱেইট কৰি থাকোঁ। তাৰপিছত আৰু নিউজ লাইভত মুভি লাগি যায় নহয়, লাগি গ'লে বহুত কি মজা লাগে নহয় তেতিয়া। আৰু, অলপ টাইম এনে এ, ফাষ্ট এণ্টোৰডাকচ খিনি দিব, আখৰবোৰ ওলাব আৰু বহুত টাইম।
হয়। মানে টিভিতে আৰু এইটো চাৱা মজাই বেলেগ আৰু লাগিলে সেইকণ মানে কি হয়, টিভিয়ে মানে এটা কি হৈছিলে এটা এটা গোট আনিছিল ছিলে মানে, লাগিলে এইটো ফেমিলিৰ মাজতে হওক বা ওচৰৰ চুবুৰীয়াৰ মাজতে হওক। মানে যোনটো এটা আশা থাকে ন' মানে যোনটো এটা কথা তাৰ মাজতে চাবচোন কথা বতা হয়, এইটো হয়, ধেমালি হয়, কিবা হয়, মানে সেই বস্তুটো মানে অ' মানে আছ সেইটো মানে মোবাইলে সেইটো কিন্তু দিব পৰা নাই। কাৰণ এইটো বাৰু পা-পাৰ্চনেল ইউজ বাৰু। কিন্তু বা তথা পি মানে সেই ইউনিটিটো ৰখাইছিলে মানে আৰু সেইটো মই বস্তু ভাল পাওঁ মানে, কিয় নাজানো। সেইটো ভাল লাগে মানে। অ' মানে কি হয় সৰু ছোৱালীবোৰ এতিয়া চাব হা, এতিয়া যদি অ-অকলে অকলে যদি সি এৰি দিয়া যায় ন' কিছুমান কথা শিকিব নোৱাৰিব পাৰে, পাছলে সিহঁতি মানে কি হ'ব পাৰে আ, আপোনাকে বেয়াকে কৈ দিব পাৰে, বা ডাঙৰ জনক বেয়াকে কৈ দিব পাৰে। মানে যোনটো এটা হেৰি থাকে ন' আপোনাৰ আ, কি ক'ম এতিয়া ৰেচপেক্ট বুলিয়ে ক'ব লাগিব, সন্মানটো মানে বা নহ'লে কাক কেনে কি কব লাগে সেই বস্তুটো মানে। টিভিয়ে মানে সেইবটো দিছিলে মানে আপোনাৰ। ওচৰতে থকা হয় ন কিবা এটা হলেতো শিকিব ন ওপৰত।
হয় হয় হয় ঠিকে কৈছে আপুনি অ মানে। চাবলৈ গ'লে অ হেইবিলাকো হয় বাৰু কথাবিলাক।
উম,
অ প্ৰতিটো বস্তুৰ ওপৰত মানে কিবা এটা অ দিব বিচাৰি দি থৈ গৈছে মানে নিদিয়াকে, কতো যোৱা নাই মানে অ,
এইবিলাকেও এনেও ডাঙৰ পৰাই অনুকৰণ কৰে ন আপোনাৰ।
উম উম উম উম সেইটোৱে অনুকৰণু কৰে আৰু অনুসৰণো কৰে দুইটা কৰে।
হয় হয় হয়।
লাহে লাহে কিবা এটা শিকিব আপোনাৰ পৰা বা আপুনি, খোৱটো আপুনি যোনটো ৰাস্তাত গৈছে সেইটো ৰাস্তাতে যাব আপোনাৰ সেইটো অনুকৰণ কৰিব। বা আপুনি কোৱাটোকে যদি আপুনি কোৱাটোকে যদি কৰিব চেষ্টা কৰে বা ৰিপিট কৰে। সেইটো ক সেইটো সেইটো কব আৰু অনুসৰণ কৰিছে বুলি হয় হয়। সেইটো কাৰণে মানে কি বুলি কম আৰু এতিয়া সৰু বিলাকে মানে। ডাঙৰ বিলাকক,